আৰু
নমস্কাৰ!
অ', নমস্কাৰ!
আজি আমি এতিয়া, ছাগলীৰ বিষয় কৰিব পাৰিব না?
অ',
এতিয়া আপুনি ছাগলীৰ বিষয় হয়, অ', এতিয়া আপুনি ছাগলীৰ বিষয়ে ক'ব পাৰিব।
অ', পাৰিব।
অ'।
অ'। ছাগলী ক'লে, আমি চব জানে। অ'।
উম্।
মানে, ছাগলী মানে, ছাগলী মানুহে মানে কিয় পোহে? আমি ইয়াৰ বিষয়ে আমি, অলপ আলোচনা কৰোঁ।
অ'।
ছাগলী মানে বহুত পইচাত আহে, অ', যেনে চাৰি মাহত বিক্ৰী কৰিব পাৰোঁ। ছাগলী, মাংস মানে ছাগলী মাংসৰ দামটো সাতশ টকা কেজি, মানে সাতশ টকা কেজিকে মানে আমি বহুত নে টকা, মানে উপাৰ্জন কৰিব পাৰে আৰু, যেনে আমি গাহৰি পোহে। আমি
অ'।
লগা হল ঠিক মানে তেনেকুৱাই ছাগলী ছাগলী পুহিলে আমি দানা কিনিব
অ
মানে কিনিব নালাগে আহ মানে গছৰ পাত মানে যতে ততে মানে য'তে ততে কাটি কিনি মানে আনিব পাৰে এ যে এ ছাগলী মানে য'তে ত'তে আমি এই সময়ৰ মানে আমি যদি খোৱা মানুহ মানুহে শক্তি পায় বহুত মানুহে মানে অ
হয়
তাক খাই তাৰ মানে অ ছাগলী পুহিও মানে আমি ঘৰবাৰী চলাব পাৰে অ ছাগলীটো মানে
হয়
কৰুৰ আমি কিনিলে অ তিনমাহ এনে দুই মাহ তিনমাহ মানে আমি ঘৰত পুহিলে মানে ছাগলিটো তিনি হাজাৰ টকাতে আমি পাই আহ ডাঙৰ হলে মানে যিমান যিমান মাছ আমি পোহে মানে যিমান ডাঙৰ যিমান ডাঙৰ হয় ইয়াৰ মানে দামটো আৰু বেছি পায় অ ছাগলীতো এনে মানে বিভিন্ন ৰকমৰ ছাগলী আ আছে যেনে ৰাম ছাগলী আৰু আমি যি মেন্দা বুলি কয় বমা মেন্দা সেই বমা মেন্দা আৰু লোকেল ছাগলী আৰু হাইব্ৰেড ছাগৰী
হয়
এইবিলাক আমি গৰদ পুহিলে মানে এ যেতিয়া আমাক মানে পইচাৰ অভাৱ হৈ যায় ইয়াত মানে পতাককে মানি আমিটো বিক্ৰী কৰিলে আমি পইচাৰ পাই আৰু
হয় হয়
এতিয়া আপুনি ছাগলীৰৰ বিষয় আলোচনা কৰিব পাৰিব
অ অ শুনা পাইছো অ
অ অ
নমস্কাৰ আপোনাৰ পৰা মানে ছাগলীৰ বিষয় পানী অ, নবুযা বিলাক বুজ। পালো গম পালো মানে ঘৰত পুহিব। অ। আপুনি কোৱা মানে হয়তো মানে ছাগলী কয় মানে আমি বেলেগ, বেলেগ ৰূপৰ ছাগলী টোক। পাই অ, এটা ছাগলী কলে মানে। চাগৰ সিটো চাবিতটো কয় ৰামচাগৰ মানে সিটো মানে ডাঙৰ হৈ যায়।
অ, 'অ।
ছাগলী মানে ঘৰত পুহিলে মানে ভালকে ৰাখিলে মানে। ছাগলীততটো মানে স্বাস্তবিলাকটো ভালে হয় যেতিয়া। এয়া আমি ফাষ্ট
অ', মৰে।
ঘৰত বহিলে মানে গাযত। পাত বিলাক কাটি পালে দিলে ঘৰত। উম বান্ধি ফালে ৰা
উম।
যেতিয়া ৰদ বা বৰষুণ। সদায় দিম মানে। য়া মান ছাগলীৰ শৰীৰটো মানে বেয়া হয়। সেইকাৰণে আমি খাতি ছাগলীবিলাক।
অ।
ঘৰত বান্দি ৰাখাটো মানে ভাল আৰু না। সিপেনে ছাগলী গলে এনে আমি আজি। সৰু পৰা পালিলে যেতিয়া ছাগলী মাইকী পালিলে মানে আমি পিছত। অ, ' যিহেতু মা বনাব পাৰে মা বনা। অ, ' পিছত মানে। আমি ছাগলীটো অ, এটা ছাগলী। কেতিয়াবা দুটা কেতিয়াবা এটা এনেকা মানে। মে পোৱালিট
অ, ' অ, অ।
যিটো মানে ছাগলী এইটো। অ। মতা হয় তেনেহলে সেইটো মানে। তেতিয়া খাচি কৰি খিনি থলে মানে আমাৰ বহুত ইনকাম হয়। তিনমাহ বা চাৰি মাহ পুহিল মানে আমি বিক্ৰী কৰিব পাৰে, তাৰপিছত অ, 'ছাগলী চাই ছাগলী মানে দামটো পায় আৰু না যিহেতু খাচী ছাগলী যেতিয়া ছাগলীটোৱে। শৰীৰত বা মাংস আছে সেইটো মানে চাৰি পাঁচ হাজাৰ ইমান মান পায় আৰু এটা যেতিয়া চাইজ চোৱা নাই। তেনেহলে আমি মানে অ, অলপ কম কম প্ৰাইচত মানে দিব পাৰি আৰু, আৰু মাইকী ছা হলেও ভি আমি যেতিয়া ঘৰত থাকে যেতিয়া মানে দুটা তিনটা আমাৰ আছে ইয়াত পোৱালী বিলাক মানে যেতিয়া ঘৰত অ', পইচাৰ প্ৰব্লেম হলে মানে আমি বিক্ৰী কৰি পালে মানে সিটো মানে আমাৰ বহুত কৰে আৰু বহুত সহায় কৰে পিছত যেতিয়া ঘৰৰ উম, যিহেতুকে ইয়াৰ মানিত যিহেতু বহী বা দতপেন এইবিলাক লাগে যদি আমিটো পতকে মানে বিক্ৰী কৰি পালে আমাৰ সেইটো বহুত সহায় হয় আৰু না।
অ'।
সেইকাৰণে মানে ছাগলীতো ঘৰত থাকিলে ভালেই আছিল। যিটো মানে বহুত অ', সহায় কৰে।
এ ছাগলী থাকিলে ছাগলীৰ কাৰণে মানে আমি বহুত কৰি ৰাখিছে অ', এতিয়াতো মানে আমাৰ গাঁৱতো তাৰপিছত ঘৰত পোহা।
অ'।
বহুত আছে তথাপিও মানে ক'ম আছিল আৰু না বেছি নাই, কাৰোবাক তিনটা চাৰিটা কাৰবাৰ দুটা কাৰবাৰ এটা এনেকা আছিল। ছাগলী বিলাক যেতিয়া আমি পাঁচটা বা ছয়টা এনেকা ৰাখিলে মানে ইয়াৰ দুটা ইয়াৰ তিনটা বা ইয়াৰ এটা এনেকা মানে হয় বিলাক মানে পিছত মানে ডাঙৰ হ'ব অ', পোৱালি কেইটা যেতিয়া বেছি উলা ব মানে ইনকামটো বেছি আহিব আৰু তেতিয়া আমি খাচী কৰি ফালে যেতিয়া দছটা বাৰ টা মান খাচি কৰি পালে থ'লে মানে বহুত ইনকাম আছে অ', যিহেতু কষ্ট কৰিব লাগিব, যিহেতু আমি জংঘল জংঘল মানে পাত বিলাক বিচাৰিব লাগিব, বাৰী খিনি আনিব লাগিব সেইটো মানে আমাৰ মেইন দায়িত্ব। ছাগলীৰ কাৰণে যেতিয়া বেমাৰ
অ'।
ভালকে ঔষধ লাগিব ছাগলীৰ কাৰণে। কেতিয়া হাগা হয় কেতিয়া বা মানে বহুত চৰ্দি ভাল ঔষধ দিবাই লাগিব আৰু নলয় এনেহ'লে ইনকামো বহুত ভাল হয় আৰু চা গলী লোৱা পিছত, এতিয়া আপুনি ছাগলীক বিষয় কব পাৰিব?
অ', আহ
মই এ-এটা সুধিবলৈ আহ ইচ্ছা হৈছোঁ, আহ, আপুনি ছাগলী মাংসৰ মানে কেনেকুৱা বনাই খায়?
মানে যেতিয়া চাগলি মাংস আনে আলু আলু বেছি কে নিদিও তাৰ মানে এটা বা দুটা আলু পাই মানে অ এটা দুটা আলু খিনি মানে অ পিচ চাৰিটা মান বনাই খিনি মানে সেইটো মাংসৰ লগত মানে বনাই এনেকা বনাই কৰিবা খাবলৈ ভাল লাগে আৰু মই, মানে টেচ লা টেষ্টি লাগে মানে চাওক ছাগলী মাংস খাবলৈ আপুনি খাই না নাখায় ছাগলী মাংস
মইতো খাই যেতিয়া মানে দুৰ্বল পায় এতিয়া মানে খাই আৰু বেছিকে মানে ইয়াত ছাগলীৰ পেৰ পেৰ যে পেৰ থাকে যে এইটো বজাৰ পৰা আনি কিনি আমি আহ চুপ খাই ইয়াত মানে শক্তি পাই আৰু ভিটামিন আছে ইয়াত তো এইটো মানে খাবা লাগিব আৰু এ আৰু আমি মাংসৰ লগতো আলু এটা দুটা আপুনি কোৱাৰ নিচিনা
অ অ হয় হয় হয়
এটা দুইটা দি কিনি ভাজি বনাই খাই আৰু আমি আহ দি পালে মানে খাই আৰু
যেতিয়া অ দুৰ্বল হৈ যায় তেনেহ'লে সেইটো ছাগলী মাংস খালে মান অলপ মানে কিবা হ'ব আৰু না শক্তি পাব
অ হয় হয় অ হয়
মানে সদায় কিনি খাবলৈ মানে ন অ শৰাই কিনি খাবলৈ মানে নোৱাৰে তাৰমানে ছাগলী মাংসৰ দাম
দামটো বেছি
বেছি আছিল সেইদিনা মই অহ সেই সেইদিনা মই সুধিছিল নে আঠশ টকা কেজি এনেকা কৈছে আৰু আমাৰ তাত ৰৌতাত এতিয়া টো কেনেকুৱা মই নাজানো মানে খাবো পইচাৰ কাৰণে মানে আমি খাবয় ইচ্ছা হ'লেও মানে নোৱাৰে দামটো বেছি এইকাৰণে আন না
অ হয় হয় হয় হয়
এতিয়াতো আমাৰ তাই হৈ আহিছিল ছাগলীৰ বিষয়ে আমাৰ যি আলোচনা কৰিছো আপোনাৰ পৰা বহুত ছাগলীৰ বিষয়ে বুজি পালো এতিয়া আমি টাইম হৈ আহি
অ অ অ ধন্যবাদ
উম